পাইছানে?
অহ, পাইছোঁ। ভা কি কৰিছা?
মই এয়াই ভাতকেইটা খাই পেলাই অলপ এনেই ওলাই আহিছো ৰাস্তালৈ। তুমি?
অহ, মই আছে। ভালনে?
ভালেই-ভালেই। তোমাৰো ভাল নহয়?
ভালে অহ।
অহ', অহ'। বাকী পঢ়া শুনা কেনে চলিছে?
পঢ়া শুনা ঠিকে কৰিছে বাৰু। তোমাৰ?
অহ, মোৰো ঠিকে চলি আছে বাৰু।
অহ', অহ'।
উম।
বাকী এতে কি কৰি আছা?
বাকী মই এনেইহে আছিলোঁ।
অহ', অহ'।
এ তাকে ইমান গৰম পৰিছে আজিকালি, অলপ এনেই ওলাই আহিছোঁ।
অহ, তাকেহে। খন একদম সোমাই থাকিব পাৰা নাই।
উম, তাকে কোৱাচোন?
মানে টপিক এটাৰ ওপৰত আলোচনা কৰোঁ বুলি আহিছিলোঁ।
অহ, হয় নেকি, কি টপিক বাৰু?
এইটো যে আমাৰ গোলকীয়া উষ্ণতাটো যে বিদ্ধি পাইছে।
অহ', অহ' হয়।
তাৰে অক
অহ, বেয়া নহয় বাৰু দেই। তাকে আজিকালি বহুত গৰম বাঢ়ি গৈছে।
অহ, এই গছ-গছনিবিলাকো কাটি দিছে যে। গছ-গছনি কমিছে অহ
অহ, সেইখিনিয়ে বাৰু।
অহ।
উম, তোমাৰ আগৰ তুলনাত এতিয়া মানে গৰম বহুত বাঢ়ি গৈছে। এতিয়া
অহ।
অহ, আগতে তোমাৰ গ্ৰীষ্মকালত তোমাৰ যিমান গৰম না, মানে যিমান গৰম আছিল। তাৰ তুলনাত মানে এতিয়া, গৰমটো মানে বেছি অনুভৱ হয়। এতিয়া বৰষুণো সময়মতে নাহে বা কেতিয়াবা অত্যাধিক বৰষুণ হয়।
বিদ্ধি হৈছে লগতে ৰাসায়নিক সাৰ এইবিলাকৰ মানে কি কিতনাশক এইবিলাকৰ ব্যৱহাৰ মানে বেছি হৈ গৈছে।
অহ', অহ' সেইখিনিয়ে, সেইখিনিয়ে উম', অহ'। আৰু তোমাৰ আজিকালি কি হয় এ মানে বতৰৰ কোনো মানে চেটভেদ নাইকিয়া নিচিনা হয়। এতিয়া তোমাৰ এতিয়া ধৰা মানুহৰ খেতি-বাতি কৰাৰ সময় হৈছে। কিন্তু অহ, কিন্তু সেই আগতীয়াকে মানে বৰষুণতটো দি দিয়াৰ ফলত, যেতিয়া মানে আমাৰ খেতি-বাতি কৰিব হয়। সেই সময়ত গোটেই খৰাং পৰিস্থিতিৰ সৃষ্টি হয়, তাৰ ফলত কি হয় মানে আমাৰ যি কি কৃষকসকলৰ তেওঁলোকৰ মানে খেতি কৰিবলৈ মানে বহুত মানে সমস্যাৰ সৃষ্টি হয়।
মই এইকিদিনটেই দেখিছোঁ এয়া।
অহ', অহ' তাকেহে টো।
মানুহে খেতি কৰিব পৰা নাই, পানীয়ে নাই কৰ পৰা খেতি কৰিব।
হয়, হয়, সেই কাৰণে বাৰু।
উম।
আমাৰ এতিয়া গৰম বঢ়াৰ মূল কাৰণটো কি কি জানানে নাই? তুমি আমাৰ এতিয়া প্ৰতিদিনে আমাৰ কিমান গছ কাটি থকা হৈছে। এতিয়া আৰু তাৰ উপৰিও, তোমাৰ যি গাড়ী মটৰ সেইবোৰ মানে অধিক পৰিমাণে, বাঢ়ি গৈছে।
বাঢ়ি গৈছে।
সেইবোৰৰ পৰা যি মানে তোমাৰ ধোঁৱা ওলায়, সেই ধোঁৱা সমূহে আমাৰ যি বায়ুমণ্ডলত গ্ৰীণ হাউচ গেছ- সেইবোৰ মানে, সেইবোৰ বৃদ্ধি কৰে আৰু যাৰ ফলত আমাৰ মানে উষ্ণতা বাঢ়ি গৈছে।
হয়।
অ'আৰু এ আমাৰ যি চৰকাৰ আছে চৰকাৰ চৰকাৰক দোখ দিলেও নহ'ব, আচলতে আমি নিজেও দায়িত্ব ল'ব লাগিব মানে যদি আহ- অ', প্ৰতিজনে যদি বছৰত মাত্ৰ মানে অন্ততঃ এটা গছো যদি ৰোপন কৰোঁ। বা প্লাষ্টিক মানে কমকৈ ব্যৱহাৰ কৰোঁ। বা আমি যি বিদ্যুৎ আছে, সেই বিদ্যুৎ যদি অপচয় নকৰে। তেন্তে মানে সৰু সৰু পদক্ষেপ মানে, বিলাক লৈও আমি এটা ডাঙৰ মানে পৰিণতিত মানে উপনীত হ'ব বাৰু।
অ' হয় হয়। আপুনি বাৰু ভাল কথাই কৈছাঁ। তুমি বাৰু ভাল কথাই কৈছাঁ।
অ', অ', অ', আৰু এ
লগতে জিবাষ্ম ইন্ধন বিলাক জানাই পেট্ৰল, ডিজেল। এইবিলাক জ্বলাইছে, জ্বলোৱাৰ ফলত মানে, আমাৰ বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডবোৰ বৃদ্ধি হৈছে। সেইকাৰণে, উষ্ণতাটো বৃদ্ধি হৈছে আৰু।
হয়, হয়। সেইবিলাকে
অ', অ',
আৰু অ', আমাৰ যি গোলকীয় উষ্ণতা মানে বৃদ্ধি হৈছে। এতিয়া আমাৰ কেৱল উম্, মানুহৰ ওপৰতে নহয় মানে আমাৰ যি পৰিৱেশ। পৰিৱেশতো মানে যথেষ্টখিনি প্ৰভাৱ পেলাইছে, এতিয়া তুমি চাবা আমাৰ আহ্ হিমবাহ আমাৰ কিমান আছে, আমাৰ যি বৰফ। এতিয়া গৰমৰ ফলত যদি, সেইবোৰ যদি কেনেবাকৈ গলি যাবলৈ হয়।
এ, গোটেইখন দেখোন বানপানী হৈ যাব।
অ', সেইটোয়ে। আমি আচলতে আমি সেইবোৰ বুজি পাব লাগে।
বুজি পাব লাগে আৰু চব মানুহে যদি লগ হৈ পেলাই কাম কৰে, তেতিয়াতো হ'বই ন।
হয়, হয়। সেইটোৱে। এতিয়া আমাৰ অসমৰ ক্ষেত্ৰতো যি আমাৰ বানপানী বা ভূমিখয় আৰু বতৰ যি পৰিৱৰ্তন হৈছে। সেইবিলাক মানে গোলকীয়া উষ্ণতাৰ মানে ফলতে হৈছে।
অ', সেইটোৱে।
অ', গোলকীয় উষ্ণতাৰ প্ৰভাৱ। আহ্ মানে এ কি হৈছে, আমাৰ এই যি সমস্যা কমাবলৈ হ'লে, আমি গছ ৰোপন কৰিব লাগে। বা বনান বনাঞ্চল বিলাক সংৰক্ষণ কৰিব লাগে। আৰু এটা মূল কাৰণ হৈছে যে আমাৰ প্লাষ্টিকৰ মানে অতিকৈ ব্যৱহাৰ। এই প্লাষ্টিক বিলাক য'তে-ত'তে পেলোৱা।
অ', আৰু পুৰি পেলোৱা। তাৰ ধোঁৱাটোৱে বায়ুমণ্ডলত প্ৰভাৱ পেলাই।
অ', অ',
যাৰ ফলত উষ্ণতা বৃদ্ধি হৈছে আৰু আছে বহুত কাৰণ আছে।
উম্, সেইখিনিয়ে তোমাৰ
অ',
আৰু যদি এনেকৈ চলি থাকিবলৈ হয়, আমাৰ অ', এতিয়াতো বৰ্তমান পঞ্চাশ ডিগ্ৰীলৈকো পাইছে কিছুমান জেগাত। কিন্তু এনেকে যদি অ', এনেকে যদি মানে দি থাকে অ', এনেকে যদি মানে চলি থাকিবলৈও হয় মানে, এনে এটা পৰিস্থিতিৰ সৃষ্টি হব যে, আমাৰ পৃথিৱীৰ পৰা সম্পূৰ্ণ মানৱ জাতিটোৱে শেষ হৈ যাব।
অ', সেইটোৱে হ'ব।
অ', সেই সেইকাৰণে আমি এতিয়াৰ পৰা এইবিলাক মানে দিশত আমি কিছুমান পদক্ষেপ লব লাগে, আমি প্ৰকৃতি বিলাক সংৰক্ষণ কৰিব লাগে।
অ', আমি এতিয়া অ', তাৰপিছত
উম, উম বাকী তুমি কি ভাবা আমাৰ এই যি অ', গৰম হৈছে তাৰ মূল কাৰণবলাক তুমি কি ভাবা।
মূল কাৰণ বুলি ক'বলে হলে তোমাৰ এইবিলাকে পেট্ৰল ডিজেল এইবিলাকৰ অত্যাধিক ব্যৱহাৰ। তাৰপিছত ধ মানুহে যে এইবোৰ ডাঙৰ, ডাঙৰ অট্টালিকা বনাবৰ কাৰণে গছ গছনিবোৰ কাটিছে। বনাঞ্চল ধ্বংস হৈছে। তাৰপিছত অ', ধৰা যান বাহনৰ সংখ্যা বৃদ্ধি পাইছে।
হয়, হয়।
উম, কীটনাশক কীটনাশক দ্ৰব্যৰ মানে উম, ব্যৱহাৰতটো বেছি হৈছে তাৰ ফলতো হৈছে।
হয়, হয় সেইটো হয়।
লগতে উদ্যোগিক কাৰণ মানে দুটা ন নগৰায়ণ আৰু উ উদ্যোগীকৰণ হৈছে যে তাৰ ফলতো মানে উচ্চনতা বৃদ্ধি হৈছে।
সেইবুলি ভাবো আৰু।
উম, তাকে তাকে আমাৰ এতিয়া তুমি কি থিক কথাখিনিয়ে কৈছা মানে গোলকীয় উত্তাপ বৃদ্ধি সেইখিনিয়ে আচলতে ম মূল কাৰণ। আৰু অত্যাধিক যি বন ধ্বংস বা কল কাৰখানা আৰু যি গাড়ী অ', গাড়ীৰ খোৱা আৰু কয়লা পেট্ৰল আদি মানে আহ আদি তোমাৰ যি ডিজিটেল বা মানে অধিক মানে কি বুলি কয় ডিজেলৰ যি মানে অধিক ব্যয়ৱহাৰ এইবোৰৰ ফলত মানে বায়ু মণ্ডলত কিছুমান কাৰ্বন ডাই অক্সাইড বা মিথেন গেছ আদি মানে গ্ৰীণ হাউচৰ বৃদ্ধি পাইছে এতিয়া আহ এই এই গেছ বোৰে কি কৰে আমাৰ পৃথিৱীৰ মানে তাপমাত্ৰা বহুত মানে বহাত মানে বহুত খিনি এ হাত আগবঢ়ায় আৰু আৰু এইবোৰেই মূল কাৰণ যাৰ ফলত আমাৰ যি পৃথিৱীৰ উষ্ণতা বাঢ়ি গৈছে মানে।
অ', হয় তোমাৰ কাৰণ তুমি মানে কোৱা কথা কেইটা শুদ্ধ।
হয়, হয়।
অহ।
উম, সেইখিনি। আৰু তুমি এ এই যি গোলকীয় উষ্ণতা বৃদ্ধি পাইছে এক এইখিনিয়ে পৰিৱেশৰ ওপৰতে নহয় কিন্তু আমাৰ যি কৃষি বা আমাৰ যি স্বাস্থ্য সেই তাৰ ওপৰতো অধিক প্ৰভাৱ পেলায় এতিয়া শস্যৰ উৎপাদন অ', শস্য আগতকৈ কমি গৈছে।
অ', আগৰ তুলনাত মানে আগতে মানে মানুহবোৰ বেছি স্বাস্থ্যৱান আছিল আৰু এতিয়া এইবিলাক কাৰণে মানুহ বিলাকৰ মানে স্বাস্থ্য ক্ষতি হৈছে।
উম, উম, সেইটোৱে।
আৰু আগতকে বেছি মানুহ মৰিবলে লৈছে।
সেইটো হয় অ'। উম, অ' সেইটোৱে আগতে মানে মানুহৰ যি মৃত্যুৰ হাৰ সেই তাতকৈ আজিকালি অধিক বাঢ়ি গৈছে আৰু আ, আগতে আগতে তোমাৰ মৃত্যুৰ যি বয়স সীমা আছিলে সেই বয়স সীমা তোমাৰ আশী নব্বৈ বছৰত তেনেকুৱা আছিলে। কিন্তু আজিকালি মাহ মা অ', অ' সেইটো আজিকালি প্ৰায় মানুহবিলাকে ষাঠি বছৰৰ বা আ, মানে অত্যাধিক তোমাৰ সত্তৰ বছৰ মানুহ জীয়াই থকা দেখা যায়।
হয়।
উম, উম, আ, সেইবিলাকে।
হয়।
উম, আচলতে আমি এইবিলাক এইবিলাক যদি আমি এতিয়াৰপৰাই যদি চকু নিদিওঁ বা এই যে গোলকীয় উষ্ণতা বৃদ্ধিৰ মানে এ, ইয়াৰ মানে ইয়াৰ প্ৰভাৱৰ পৰা যি যি ক্ষতি হৈছে এই সমূহৰ প্ৰতি যদি আমি কিছুমান প্ৰদ ক্ষেপ নলও মানে যি ভৱিষ্যত প্ৰজন্ম আছে তেওঁলোকৰ বাবে বিশেষকৈ সমস্যয়াৰ সৃষ্টি হ'ব।
হয় হয়, লগতে লগতে পৃথিৱীখন ধ্বংস হ'বলৈ আছে মানে।
সেইটোৱে অ' তাৰমানে এনেকে মানৱ জাতিৰটো মানে একেবাৰে এ, ধ্বংসই হৈ যাব।
এইটোতো হ'বই আৰু কেইদি মানৰ পাছত বেছি দিন নাই আৰু।
উম, সেইটোৱে।
এতিয়া যদি সাৱধান নহয়
উম, উম, সেইটোৱে আৰু আ, তোমাৰ এই যে গোলকীয় উষ্ণতা বৃদ্ধিৰ মানে বিষয়টো এইটো আচলতে আমি এদিন দুদিনতে মানে এই সমস্যাটো মানে সমাধান কৰিব নোৱাৰো। কাৰণ এইটো সমস্যাটোৰ সৃষ্টি হওঁতে নেও কিমান বছৰ বছৰ সময় লাগিছে সেয়েহে আমি এইটো সমস্যাটোৰ মানে এ, সমাধান কৰিবলৈও আমাৰ বহুত সময়ৰ প্ৰয়োজন হ'ব। আমি এদিন দুদিনতে সমস্যাৰ মানে সমাধান সৃষ্টি কৰিব নোৱাৰো। এতিয়া আমি যদি আমি যদি তোমাৰ মাহেকত এটা এটা হ'লেও গছ পুলি ৰোপন কৰোঁ বা গছ যধে মধে গছ গছনি তুমি আ, নকটাকৈ বা সেই গছ বনাঞ্চলবোৰ মানে যদি আমি ধ্বংস নকৰো
উম, অকল গছ গছনি ৰোঁয়ে নহ'ব তাৰ প্ৰতিপালনো কৰিব লাগিব।
অ' এইটো এটা ভাল কথা কৈছা তুমি।
অ'।
আৰু তোমাৰ আজিকালি যি ইন্ধনযুক্ত মানে যি যান বাহন আমি তাৰ পৰিৱৰ্তে আজিকালি কিছুমান
ইলেক্ট্ৰিক গাড়ী ওলাইছে ন'?
সেইসমূহ আমি বে-ব্যৱহাৰ কৰিব পাৰো মানে সেইসমূহৰ পৰা সেইসমূহ সেই যি ইলেক্ট্ৰিক গাড়ী সেইবিলাকে তোমাৰ কোনো ধৰণৰ বায়ু প্ৰদূষন নকৰে বা আ, যি শব্দ প্ৰদূষন নকৰে আৰু তাৰ ফলত এ, আমাৰ মানে কোনো ধৰণৰ ক্ষতি নহয়।
অ' তুমি বহুত ভাল কথা এটা কৈছা বাৰু।
অ', অ' আৰু আমাৰ আজি ইন্ধন আছে সেই ইন্ধনসমূহো মানে আ, অনিষ্ট নহয়। কাৰণ আমি সেই যি ইন্ধনসমূহ আছে আমি এতিয়া নিজৰ কাৰণেতো আমি ব্যয়ৱহাৰ কৰিলে নহ'ব, আমি ভৱিষ্যত প্ৰজন্মৰ কাৰণেও আমি সেইবোৰ সাঁচি ৰাখিব লাগিব।
হয় আৰু আজিকালি ক্ল'ৰ' ফ্ল'ৰ' কাৰ্বনটো যে হেইটো ফ্ৰিজ এয়াৰ কণ্ডিচনাৰ এইবিলাকত যে ব্যবহাৰ হয় সেই টো মানে ব্যৱহাৰটো বেছি হৈ গৈছে। মানুহৰ আজিকালি এ চি দেখিবাই তুমি ফ্ৰিজ, এচি।
উম, উম।
এওঁ থাকিৱই
থাকিবই অ', আজিকালি ঘৰে ঘৰে এ চি মানে আজিকালি মানুহ বিলাক কি হয় গৰমৰ অত্যাধিক গৰমৰ ফলত তেওঁলোকে মানে যি শীততাপ নিয়ন্ত্ৰিত কোঠাত তাৰ ভিতৰতে মানে সোমাই থাকে অকল। আৰু তাৰ ফলত যি সেইটো গেছটো নিৰ্গত হয় সি আমাৰ আহ মানে বাৰিত খতি কৰে।
উম হয়।
আৰু আহ আমাৰ যি সূৰ্যৰ পৰা অহা যি অতি বেঙুনীয়া ৰশ্মি সেই অতি বেঙুনীয়া ৰশ্মিটো কিন্তু লাহে লাহে আমাৰ পৃথিৱীত পৰিবলৈ ধৰিছে।
অ', আৰু লগতে আমাৰ যোনটো পৃথিৱীৰ ওপৰত ওজন স্তৰটো আছে ন সেইটো ক্ষতি কৰিছে।
অ', সেইটোয়ে ওজন স্তৰটো আমাৰ এই গেছসমূহে মানে ফুটা কৰি দিয়াৰ ফলত আহ ঙুনীয়া ৰশ্মি আছে, সেই ৰশ্মিটো আমাৰ মানে পৃথিৱীত পৃথিৱীত আহি পাইছেহি। যাৰ ফলত মানুহে বহুত ডাঙৰ ডাঙৰ কিছুমান বেমাৰ সৃষ্টি হ'ব, যদি মানে ভালদৰে যদি পৰিবলৈ হয় সেই পোহৰটো উম। বাৰু সেইখিনিয়ে তোমাৰ লগত কথা পাতি ভাল লাগিল আজি।